ভালে আছ নহয় তই খালি?
অ খালো।
কিহে খালি?
দালি, ভাজি, ভাত তই?
একেই দে, আমাৰ ব্ৰইলাৰ মাংস আনিছিলে।
অ আচ্ছা, বাকী ভালে আ আছো দে তই?
উম ভালেই দিয়া তই কলেজৰ ফালে যোৱা দেখিছিলো কলৈ গৈছিলি ত
এই টাউনৰ পৰা আহিলোঁ গৈ পাক কাম এটা আছিলে ন কিবা বেংকৰ।
অ কাম হলে নাই?
কামটো হ'ল বাৰু।
অ এই এ মোৰ কথা এটা আছিলে মানে এই জীৱ
উম।
সেইটো মানে অধ্যয়ন
অ।
সেইটো ক'ত অধ্যয়ন কৰিব পাৰিম ভালদৰে?
এইটো অ সেইটো ভাল নে তই ইউটিউবত পাৰিবি ইউটিউবত বিভিন্ন ধৰণৰ পঢ়াৰ টপিকবোৰ থাকেই, দেশ- বিদেশৰ চবৰে পঢ়া
অ।
দুহেজাৰ পাঁচ চনত ডিউটি মাৰিছিলে।
অ ইণ্ডিয়ালে, ইউটিউব এটা ভাল প্লেটফৰ্ম।
চব টপিক মানে চব বস্তু চব মানে ইয়াত উপলব্ধ নাথাকিবলৈ
চব থাকে ইউটিউবত, ইউটিউবত অ ইউটিউবত যি বিচৰা তই সেইটোকে পাবি।
বিভিন্ন দেশ- বিদেশৰ মানুহে, কমেণ্ট কৰিব পাৰে।
উ গম পাইছোঁ পঢ়াই ন ইয়াৰ লগত কিবা নিমিলে
অ আচ্ছা কিন্তু পঢ়াটো ক
অ তোৰ এতিয়া কি বিষয়ত অধ্যয়ন কৰি আছ তই
মই এতিয়া অধ্যয়ন কৰা বুলি মই চাকৰি সূত্ৰে অধ্যয়ন কৰিব লাগিব পঢ়িব লাগিব
কলেজত
নাই নাই
এই কলেজত এ বহুত আমনি ধৰ হেৰি লাগে কলেজত ঘৰুৱা অসুবিধা নো
মইয়ো আজি অধ্যয়ন কৰিব লাগিব মোৰ যিকেইটা বস্তু ইয়াৰ পৰা অধ্যয়ন কৰিব লাগিব মিললে যদিও মানে ইউটিউবত বহুতখিনি বস্তুৱে ধৰিব পাৰি আমাৰ জীৱনৰ কথা উপলব্ধ কৰিব পাৰি
বহুত অ ইউটিউবত বহুত পাৰি কি বিচাৰো সেইটোকে পাবি
অ এতিয়া তাৰ
ব্যৱসায় ব্যৱসায় ওপৰত মাথা নাই মৰা বাৰু
কিয়
ব্যৱসায় এতিয়া ব্যৱসায় কি মাথা মাৰিম প্ৰথম পঢ়িব লাগিব চাকৰিৰ বিষয়ে তাৰপিছত
ম হে ধ এইবোৰ ব্যৱসায় ইমান ল ধম
নাই নাই নাই ইউটিউবতে পঢ়ো
অ ঘ হেল্ল'! হেল্ল' হেল্ল'!